হেল্ল'?
অ'! কি খবৰ?
অ'! মোৰ ভাল। তোমাৰ কি খবৰ?
মই আছোঁ দিয়া, ভাল-ভাল।
পিছে, তুমি এতিয়া, কি কয়! ব্ৰেকফাষ্ট কৰিলা নাই?
অ'! এই, কৰাই নাই ৰ'বা, উঠিলোৱে এই মাত্ৰ।
হয় নেকি আচ্ছা, আচ্ছা মইো বাৰু কি কয় মানে এক জেগাত যাম মানে অ' হয় নেকি আচ্ছা, আচ্ছা ময়ো মানে এক জেগাত যাম আৰু মানে কি কয় ব্ৰেকফাষ্ট-চেকফাষ্ট গা পা ধুই কিনে উঠিলো আজি অলপমান জল্দি উঠিলো মানে।
উম, উম।
সেই তেনেকুৱা আৰু মানে
আচ্ছা, আচ্ছা কেতিয়া যাবা।
মই মানে অলপমান দেৰিকে যাম আৰু মোটামুটি মানে তোমাৰ নাইন ফৰ্টি ফাইভ মানত ওলাম ঘৰৰ পৰা। উম, পিছে তোমাৰ ক'ব গ'লে কাৰ্ডেটাই আছানে প্ৰেক্টিচত। আজিকালিতো, আজিকালি তুমি শিকোৱা এ‌ মই শুনিছো অ' তোমাৰ বোলে এ ক্লাব বহুত কি কয় জাগাই, জেগাই ক্লাব হৈছে। আজিকালি ময়োও শুনিলো কথাটোত। তাৰপিছত বোলো তোমাক মই অলপমান উম,
মোৰ বুলি নহয় মানে আমাৰ ছাৰহঁতৰ লগত একেলগে এ পাৰ্টনাৰশ্বিপত কৰা যায় বস্তু বোৰ।
আচ্ছা, আচ্ছা, আচ্ছা ঠিকে আছে, ঠিকে আছে কৰিছাতো অ' কাৰণ কি কয় কিবা এটা কৰাতটো দৰকাৰী কিবা এটা মানে হাতৰ বিদ্যা থাকে তাতো দৰকাৰী আজিকালি কাৰণ তোমাৰ অকল পঢ়া শুনা দি নহয় ন। তুমিও জানা অকল পঢ়া শুনা দি নহয়। তুমি এতিয়া ক্ষেত্ৰত দি তুমি কলেজতো এডমিছৰ কি কম মানে তোমাৰ পঢ়া শুনা ক্ষেত্ৰত কি কলেজত এডমিশ্যনত পোৱাতকেও মানে আজিকালি কি কয় খেলা ধূলাটো পায়। মানে তোমাৰ খেলা ধূলা, খেলা ধূলাৰ থ্ৰু দিও পায়, মানে তোমাৰ স্পৰ্টছ কটা থাকে। তাৰ পিছত কিবা ই চি কটাও থাকে। এক্সট্ৰা কাৰিকুলাৰ কি কয় সে কি কয় কোটাও থাকে। সেইবিলাক দি মানে, মানে ষ্টুডেন্ট বিলাকক বহুত সহায় কৰিছে।
উম, আজি কালি এইবিলাক বহুত বেলেগ, বেলেগ ধৰণৰ কথ
অ'অ'অ আৰু আজিকালি বহুত মানে কাম দিয়েতো এইবিলাক কাৰণ কি কয় আজিকালি তোমাৰ মানে বহুত ষ্টুডেন্ট মানে কেনেকে খেনে সি মানে মানে খেলৰ দ্বাৰা সোমাই মানে। কলেজ বিলাকত হয় ইউনিভাৰ্চিটি হওঁক আৰু চাকৰি ক্ষেত্ৰতো হয় এইটো। কৰি ক্ষেত্ৰতো তুমি চাবা চাকৰি ক্ষেত্ৰ এতিয়া তো তোমাৰ মানে ক'ব গ'লে মানে খেলাৰ থ্ৰু দি মানে সোমাই বহুত মানে চা ত্ৰ - ছাত্ৰীসকল হয় এনেকুৱা। এ মই ফোন কৰিলো মানে তোমাক মানে কথাটো সুধিব কাৰণে যে মানে অ' কি কয় তোমাৰ এই খেলাত এডমিচন-ছেডমিচন কেনেকুৱা মানে। তোমালোকৰ আৰু মানে ক'ব গ'লে কেনেক কে মানে আহ কি কয় সেই হয় মানে উপকাৰী হয় মানে এজনে যদি কি কয় মানে এডমিচন লয় তোমাৰ তাতে
উম, উম।
মানে কেনেকুৱা কি মানে উপকাৰী অলপমান কবাচোন, তুমিতো আজি বহুত বছৰে কৰিলা।
অ' কৰিলো মানে মোৰ বহুত বছৰে হ'ল ত এতিয়া এডমিচন যদি লোৱা প্ৰথমে আৰু কি ক'ম আৰু তোমাক প্ৰথমে এজন মানে মই শিকি থাকা হিচাপে বা শিকোৱা হিচাপে যদি কও
হয়।
এতিয়া তোমাক তো প্ৰথমতে মই ফিচটোৱে ক'ব লাগিব।
হ এডমিচন ফিচ ছিচ অ'।
ত' আমাৰ এডমিচন ফিচ থাকে পোন্ধৰশ টকা আৰু বাক কি মান্থলি ওৱান থাউজেণ্ডকে লোৱা যায়।
আচ্ছা আচ্ছা আচ্ছা গম পাইছোঁ, এডমিচন ফিচটো ন' অ' আচ্ছা আচ্ছা, এডমি তোমালোকে কিবা কিবি দিয়া নে মানে ক'ব গ'লে আই কাৰ্ডৰ পৰা কিবা।
অ' সেইবিলাক দিয়া যায়, আই কাৰ্ড চাই কাৰ্ড ফিচ কাৰ্ড সেইবিলাক দিয়া যায়, ৰিচিপটো দিয়া যায়।
অ' ৰিচিপটো দিয়া যায় ন' আচ্ছা ভালে ভালে অ' অ'। অ' চিষ্টেম কৰা আছে মানে ক'ব গ'লে মানে একো খেলি মেলিতো ন' হয় মানে ক'ব গলে এডমিচন ল'বলে নাই ন' আচ্ছা আচ্ছা মানে ক'ব গ'লে আজিকালি উম, ক'ব গ'লে আ আজিকালি মানে ক'ব গ'লে কিছুমান মানে ক'ব গ'লে আহ মানে আ, তোমাৰ স্কেমো ওলাইছে। সেইটো ক'ব গ'লে
ওলাইছে ওলাইছে বহুত ওলাইছে, এইটো মানে সেইদিনা মই গাঁৱত যাওঁতে গ'ম পালোঁ যে হেৰি গাঁৱত মানে এজনে মানে কেৰাতে কেৰাতে খুলিছে। কিন্তু খুলিছে মানে সি মানে নাজানে আচল কথা সি মানে অলপ মোবাইলে চোবাইলে চাই লৈছে।
অ' মোবাইলত চাই কেনে মানে মাষ্টৰ হ'ব গ'ল।
অ', অ' এতিয়াতো মানে গাঁৱৰ মানুহবিলাকক জানাই সিমান হেৰি নহয় অলপ দেখা পালে ল'ৰাবিলাকে শিকিবা মন কৰে, অ' ত' গ'ল এ, চাৰিমাহ মান অ' মোৰো এজন খুৰাৰ ভাইটি এজন গৈছিল কিন্তু কি হ'ল আহ, তাৰ তাৰপিছত কি হ'ল সি নোহোৱা হৈ গ'ল ভালে কেইজন ষ্টুডেন্ট কৰি পেলায়। মানে এডমিচন ফিচ চিচ, মান্থলি ফিচ চিচ লৈ ল'লে।
অ', অ' পইচা খাই ল'লে ক'ব গ'লে, মোটামুটি নাই বুলি অ' দহ পোন্ধৰ হাজাৰ খালে।
উম, উম, উম, বেছি হৈছে কাৰণ ষ্টোডেনে বোলে তাৰ বোলে ফিফটি প্লাচ গুচি গৈছিল ত' এডমিচনে ফিচে এইবিলাক গোটেই লৈ আহি বেলেগ জেগা এটাত গুচি গৈছে আৰু সেইটো জোগাত ছেম হেৰি কৰিব, অ'।
এতিয়া সেইটো মানে কি কয় সেইটো ধাণ্ডা সি বেলেগত লগাব। এতিয়া বেলেগ জোগাত লৈ লগাব, এইবিলাকৰ কাৰণে মানে ক'ব গ'লে উম, এইবিলাকৰ সেই কাৰণে ক'ব গ'লে খেলাৰ মানে কি কয় যোনটো কি কয় সেই হয় ফিল্ড হয় খেলাৰ এই বদনাম হৈ গৈছে এইবিলাকৰ কাৰণে। কাৰণ কোনে বিশ্বাস কৰি কেনে ল'ব হয় নে নহয়, মই তোমাক আজি সুধিলোঁ কাৰণ ময়ো শুনিছোঁ বহুত। বা কি কয় এনেকুৱা হৈছে, এতিয়া তোমালোকৰো বেয়া লাগিব সেইটো শুনি কেনে অ'
লাগে, লাগে।
ফ্ৰি আছে মানুহবিলাকে আমাকো সুধিব হয় নে নহয়, ক'ব গলে এটা লাল মানে অ' সেইটয়েতো মানে ক'ব গ'লে এইবিলাকৰ কাৰণে মানে ক'ব গ'লে তোমাৰ বদনাম হৈ গৈছে বস্তুবিলাক।
উম, উম, সেইটোয়ে মানে বহুতেই মানে আজিকালি সোধে বোলে এইটো আপোনালোকৰ প্ৰব তোমাৰ আপোনালোকে যে শিকে আপোনালোকৰ প্ৰপাৰ চাৰ্টিফিকেট আছে নে নাই শিকোৱা।
অ' আৰু তোমালোকৰটো গভমেণ্ট ৰেজিষ্টাৰ হয় ন'।
অ' হয়, হয়, হয়, আমাৰ টো গভমেন্ট ৰেজিষ্টাৰে হয়।
আচ্ছা, আচ্ছা, আচ্ছ, গম পাইছোঁ গম পাইছোঁ।
প্ৰ চাৰ্টিফিকেট টিকেটো দিয়া হয়, বেল পে পাছ কৰি যোৱাৰ প্ৰতি, বেল আপগ্ৰেড হোৱাৰ প্ৰতি।
অ' অ' অ' ঠিকে আছে ঠিকে আছে ক'ব গ'লে ভালে ভালে আৰু তোমালোকৰ খেলা আছ খেলা মানে কেনেকুৱা কি সময়ত হয়
খেলা চেলা মানে এতিয়াই ধৰি লোৱা এতিয়াই জুলাই শেষ হব হ'লতো
উম, উম
ত তোমাৰ আগষ্টত ডিষ্ট্ৰিক্ ষ্টাৰ্ট হৈ যায় অহ আগষ্টত ডিষ্ট্ৰিক ষ্টাট হৈ যায় আৰু আগতে আছিল নৱেম্বৰ বা ডিচেম্বৰত এ ষ্টেট হয় কিন্তু এতিয়াই কিয়া হোৱা হৈছে মানে অসমখনক চাৰিটা ভাগত ভাগ কৰি দিছে এজন বি জন চিজন আৰু ডি জন
আচ্ছা অসমত
অহ ত চাৰি জোনত ভাগ কৰিছে ত কি কৰে আগষ্ট মানত এইট এতিয়া মানে এই নেক্সট বছৰৰ পৰা কৰিছে এইটো আগষ্টত মানে ডিষ্ট্ৰিক্ট খন পাতিব
অহ
তাৰপিছত আগষ্ট ছেপ্তেম্বৰৰ লাষ্টত নহ'লে অক্টোবৰৰ ফাৰ্ষ্টত জনেল বুলি এখন খেলা
অহ জনেল শুনিছো নামটো শুনিছো বাৰু ইমান এটা নাজানো অহ অহ তাৰপিছত মানে কি হয় মানে অহ
মানে এতিয়া ধৰি লোৱা ডিষ্ট্ৰিকত মানে চাবা এতিয়া মই কৈছো ডিষ্ট্ৰিকত ধৰি লোৱা গোল্ড চিলভাৰ আৰু ব্ৰঞ্জ দুটাকে চিলেক্ট কৰিলে এতিয়া জনেলত কিন্তু অকল গ'ল্ড আৰু চিলভাৰ দুটাকে চিলেক্ট কৰিব আৰু জনেলটো কেনেকুৱা মানে এতিয়া ধৰি লোৱা গোটেই অসমখনক মই যে কলো ভাগ কৰা বুলি এতিয়া ধৰ ধৰি লোৱা কেইখনমান দিয়ে ডিষ্ট্ৰিক্টক এ জনত সোমাই দিছে কেইখনমান ডিষ্ট্ৰিকক বি জনত সোমাই দিছে কেইখনমানক চি কেইখনমানক দি তেনেকুৱাকে ভাগ কৰি লৈছে
আচ্ছা সেইকেইটা জোন কয় ন
অহ তেতিয়া মানে সহজ হৈ যায়
অঔ আচ্ছা আচ্ছা আচ্ছা মানে ভগাই দিছে বস্তু বিলাক ন অ ভালে হৈছে চিষ্টেমেটিক হ'ব বস্তুবিলাক
উম ভালে হৈছে তাৰপিছত তাৰ পৰাই এ গ'ল্ড আৰু চিলভাৰ কেইটাক লৈ ললে তাৰপিছত সেইকেইটাক আৰু ষ্টেট খেলাই ত ষ্টেটতটো যত গিটাই গ'ল্ড পালে সেইকেটাই ধৰি লোৱা নেচনেল স্কুল গেমচ বা নৰ্থ ইষ্ট দলে নৰ্থ ইষ্টত ত তাতে খেলিব যায় উম
উম ভালে ভালে ক'ব গ'লে মানে কি কয় সা সুবিধা আছে ক'ব গ'লে খেলা চেলা হয় আৰু তোমাৰ মানে অ তো কব গ'লে এইবিলাক কৰি থাকিলে মানে মানে তোমাক এইখিনি সুধিলোঁ কাৰণ মোৰ মানে টা ভাইটি এটা আছে মানে মানে তেওঁ তাক মই মানে দিম বুলি ভাবিছোঁ কাৰণ মানে ক'ব গ'লে মোৰ মানে দাদা মানে তাৰ দেউতাক সঁতে মানে ইমান এটা গুৰুত্ব নিদিয়ে মানে খেলা ধূলাৰ ওপৰত বোলো মইয়ে তাক দিওঁ ঠিক আছে মই মানে ভাবিলো তোমাক সোধো বোলো তুমি কি কয় এইবিলাকত কৰি আছা সেইকাৰণে বুলো তোমাকে সুধি কেনে মানে অলপমান দিওঁ কাৰণ ক'ব গ'লে পঢ়া শুনাৰ ক্ষেত্ৰত মই আগত ইমান অলপ মান আগতে কলো তোমাক আজিকালি পঢ়া শুনাই চব নহয় আজিকালি কিবা এটা বিদ্যা থাকিব লাগে হাতৰ বিদ্যা বা অ'বিদ্যা থাকিব লাগে কাৰণ তোমাক অকল পঢ়া-শুনাই নোখোৱাই পঢ়া-শুনা কি কয় ভাল বস্তু তোমাক লাগিব কিন্তু পঢ়া-শুনাৰ লগত আৰু কিবা এটাও মানে এক্সট্ৰা লাগে আজিকালি।
আৰু তুমি কোৱা নিচিনাকে এ এইবিলাকত যেতিয়া ডাঙৰ, ডাঙৰ হেৰিত মানে ধৰি লোৱা ষ্টেটত যদি তুমি গ'ল্ড মেডেল বা-বা নেচনেলত যদি তুমি মেডেল মাৰি আহা তেতিয়াই তুমি কোৱা নিচিনা ইউনিভাৰ্চিটিয়ে হওঁক কলেজে হওঁক সেইবিলাক তাত আৰামচে চিট পাই যায়।
আৰামচে চিট পাই যায় মানে মইয় দেখিছো মানে আমাৰ লগৰ কেইজন মানক আ, সেনো কুৱা আৰু এতিয়া ক'ব গ'লে সেইকাৰণে মই তাক দিম বুলি ভাবিছো আৰু কাৰণ খেলা-ধূলা কৰি থাকিলে তোমাৰ মানে অ' মানে, মানে এজনে আনজনৰ লগত মানে কি কয় চিনাক কি হোৱাটোও হ'ল তাৰপিছত তোমাৰ ক'ব গ'লে মানে এটা মানে কি কয় ভাল এটা মানে এ মানে স্বভাৱ এটা হৈ গ'ল যে মানে মানুহৰ লগত কেনেকে কথা পাতিব লাগে, কাৰণ ল'ৰা- ছোৱালীক বাহিৰত ওলাই গলেহে শিকিব পাৰিব হয় নে নহয় এতিয়া তুমি এতিয়া ওলাই গৈ ছা সেইকাৰণে মানুহৰ লগত কথা পাতিব পাৰা মানে ইণ্টাৰেকচন টো যে হয় যে অচিনাকি মানুহৰ লগত ভালকে কথা পাতিব জানিব লাগিব ন' সেইটোহে আচল কথা কাৰণ চোৱা এতিয়া এতিয়া ক'ব গ'লে মা-দেউতা সদায়তো নাথাকে এদিনতো তুমি হ'লেও অকলশৰীয়া হ'ব লাগিব ব অকলশৰীয়া মানে কি নিজে ভৰিত থিয় দিব লাগিব ন'এদিন হলেওঁ যেতিয়ালৈক কে মানে আছে এটা মানে কি কয় মা-দেউ তা যেতিয়ালৈকে আছে তেতিয়ালৈকে শিকিলোৱা কাৰণ শিকি ল'লেহে হ'ব ন'। মই সেইকাৰণে মানে মোৰ ভাইটি জনক দিম বুলি ভাবিছো।
দিবা, দিবা আৰু তাৰ বহুত বেছি হেৰিও হব ব মানে অকল বলে যে এইটো নহয়। মানে স্বভাৱ চৰিত্ৰৰ পৰা ডিচিপ্লিন সেইবিলাক বহুত ভাল হৈ যায় মানে।
ভাল হৈ যায় ন, অ'অ'অ'। মই সেইকাৰণে তোমাক ফোন কৰি কিনে বোলো সোধো কাৰণ এইটো মানে বহুত গুৰুত্ব বস্তু গুৰুত গুৰুত্ব দিব লাগে এইবিলাক বস্তুত সেইকাৰণে মানে এই সেইটোয়ে আৰু। মানে ক'ব গ'লে অ' মানে স্কুলত বাৰু খেলা- ধূলা কৰাই কিন্তু মানে আচ স্কুলত হ'লেও তোমাৰ এই আধা ঘণ্টা আৰু স্কুলতো আজিকালি ইমান এটা গুৰুত্ব নিদিয়ে মানে। সেইকাৰণে বোলো মই বেলেগকে দিওঁ। কাৰণ স্কুলৰ পৰা ওলাই কেনে ক'ব ক'ব গলে অ' খেলা-ধূলা নকৰে আজিকালি ল'ৰা-ছোৱালী ফোন চাই থাকে স্কুলৰ পৰা আহি কিনে মই বোলো ইটো চাই কেনে মানে মই মানে মই দুই দুদিন মান লক্ষ্য কৰিলো তাক তাৰ পিছত বোলো নাই ইয়াক এনেকে দিব লাগিব কাৰণ আমি ক'ব গ'লে সৰু থাকোতে ফোন নাছিলে আমি খেলা-ধূলা কৰিছিলোঁ। সেইবুলি আমাৰ শৰীৰটো ভাল আছিলে। আ, সেইটো সেই বুলি অ' সেইটোয়ে আৰু মানে ক'ব গ'লে উম। খেলিব ওলাই আমি ফোন চোন চাই লাভ থাকো ইমান এটা, এতিয়া ডাঙৰ হৈছো বাৰু এতিয়া বুজি পোৱা হৈছো এইটোয়ে ঠিক আছে দিয়া হ'ব দিয়া মই তোমাক জনাম দিয়া তেতিয়াহলে অ' ঠিক আছে অ' জনাই কেনে দিম দিয়া।
উম, উম, উম দিয়া ঠিক আছে।